হেল্ল' কি কৰিছা?
হেল্ল!
কি কৰিছা? এনে আছো ৰ'বা, তুমি? এই ময়ো এনেই আছোঁ ৰ'বা, এই অলপমান কাপোৰ চাই আছিলোঁ ৰ'বা। কাপোৰ লাগে যে মোক অলপমান, তাকেই সেইকাৰণে। তোমাৰ খোৱা লোৱা হ'ল? হা? কি কৈছ, তুমি কি ক'লা?
সমানে তুমি কৈছিলা ন, কাপোৰ চাবৰ কাৰণে সেইটো কলা ন, মানে সেইটো কাৰণে বুজি পোৱা নাই।
অ নাই কাপোৰ চাইছিলোঁ অনলাইন। তাকে আৰু অ অ হয় হয়। বেছি ভাল পোৱা ন অফলাইন কৰি কিনে? এনেইতো তোমাৰ বেছিভাগ অনলাইনতে ভাল লাগে আজিকালি যিহেতুকে ক'তো ওলাই যাব নালাগে, ঘৰতে আহি যায়। তুমি?
হয় ঠিকে ক'লা তুমি, মোকো মানে বেছিভাগ মইটো ড্ৰেছবোৰতো অনলাইন কৰো আৰু মানে, এনে গেলামাল যেনে চব্জ বোৰ হওক আৰু ঘৰৰ মানে যেনে আটা, তেল এইবোৰ মানে মই মানে মাৰ্কেটত গৈ কিনেহে মানে দাম দচ কৰি কিনে লোৱাল আৰু।
অ।
মানে চব্জিবোৰৰ মানে দাম জোৰ কৰি কেনে লৈ আন, বেছি ভাল লাগে আৰু মনটো।
উম উম হয় হয়।
হয় তুমি দাম দজ কৰা নে?
অ কৰোঁ কৰোঁ দাম দৰটো পূৰা কৰোঁ, আৰু চব্জি এনেও অনলাইন আনিব নোৱাৰি।
হয় ঠিক অনলাইনতো মানে ভালে নাই, আমাৰ মানে কাষত এবু এটা আন্টি আছে সিহঁতে মানে বেছি ভাগ অনলাইনে মানে লৈ লোৱা যায় আৰু মানে কয় আৰু কমতে পায় বুলি কেনে
এই কমতে পোৱা মানে এইবোৰ মানে ভালো উম উম হ
মানে বেয়া থাকে মানে যিহেতু অলপ পচাও হৈ থাকিব পাৰে, কিন্তু আমি এতিয়া বাচি বাচি ল লোৱা যায় ন বাছি বাছি আমি আলু হওঁ মানে তেনেকুৱা বেছিভাগতো আলুতো মানে মানুহ ল'ব পাৰি অনলাইন একো হেৰি নাই কিন্তু মানে অ বে-বিলাহী বিলাহী, পিয়াজ এইবোৰ মানে
এইবোৰ মানে চবজি বোৰ মানে যোনটো বস্তু পকী থকা সেইবোৰ মানে অলপ ভাল নালাগে আৰু। অ সেইটো তুমি ঠিকেই কৈছা। এনেকে তোমাৰ এতিয়া সিহঁতে তোমাক তুমি অনলাইন কৰিলা, সিহঁতে তোমাক যি হাতত আহিলে সেইটোৱে উঠাই আনি দিলে। আৰু চব্জিটো বা কিমান দিন পুৰণা সেইটোও আমি ক'ব নোৱাৰোঁ ঘূৰাইওতো দিব নোৱাৰো ল'বতো লাগিবই, ত' সেইকাৰণে অসুবিধা হৈ যায়। সেইকাৰণে মইয়ো তোমাৰ চাই-চিতি কিনে আনো। দু বজাৰৰ পৰা যাই কিনে আমাৰ ঘৰৰ কাষতে তোমাৰ এনেকে খোজকাঢ়ি গ'লে দছ মিনিটমান লাগে ত' তাতে বজাৰ বহে। ত'আমি তাৰে পৰাই আনো হয় আমাৰ ও এইফালে বজাৰ বহে আৰু শনী বজাৰ বুলি কিনে অ'সপ্তাহ মোৰ এদিন বহে আৰু মানে সেইদিনা আমি মানে চব্জি বজাৰ বোৰ লবলে যাওঁ মই আৰু তুমি এনে বজাৰ কাৰ লগত যোৱা কৰিবলে? বজাৰত গ'লে মই এনে বেছিভাগ সময় দেউতাৰ লগত যাওঁ তুমি?
হয় মই- মই আৰু মোৰ বা মই বাৰ লগত যাওঁ আমি দুইজন মিলি বজাৰ কৰো আৰু মানে সিহঁতে মানে বায়ে মানে বাচি, বাচি দিয়ে আৰু মই দাম দৰ কৰো আৰু মই দাম দৰজ কৰি বৰ ভাল লাগে আৰু তোমাৰ?
এইটো হয় মইও ভাল পাওঁ দে।
অ' মানে এনেকুৱা বস্তু কমাই কিনে দিলে না বেছিয়ে ভাল লাগে মানে ঘৰত আহি কওঁ ন' যে ইমান, ইমান কমাই দিছি বুলি কেনে ইমান ভাল লাগে আৰু মাহঁতেও কয় বা ইমান কমত আনিলা বোলে বৰ ভাল লাগে ন, শুনি কেনে আৰু
যেতিয়া আমি আহি কিনে কওঁ যে কমত আনিলোঁ এনেকে তেতিয়া ভাল লাগে বহুত
হয় মানে যিহেতু মাহঁতে যদি কম কৰব নোৱাৰে নে কিবা বস্তু আৰু মই যদি কম কৰি দিওঁ তে মা তে বহুত ভাল লাগে মানে বাহ আজিকালি ইমান পাৰ হৈছা বুলি কয় এনেকুৱাকে।
অ' হয়, হয় এ দেকে মোক কয় এনেকে তেতিয়া কিন্তু বহুত ভাল লাগে দে।
অ' বৰ ভাল লাগে ঠিকে ক'লা।
সেইটো কথা শুনাৰ পিছত অ' কৰিবলৈ বহুত মন যায়।
আৰু এনেই কাপোৰবোৰ তুমি কি কৰা কাপোৰবোৰ অনলাইন নে অফলাইন আনা?
হয় তুমি ঠিকে ক'লা কাপোৰবোৰ মানে অ' বেছিভাগতো মানে অফলাইনও কৰা যায় মানে যি তোৰ এনে ৰেগুলাৰ লাগা বোৰ মানে অনলাইনে কৰো আ যেনেকুৱা ভাবি লোৱা পুজা সময়ত দুৰ্গা পূজা হও
আ দিয়া দিৱালী ধমাকা হয় এইবোৰত মানে ফেমিলিৰ লগত যাওঁ
কৰিব যিহেটোমানে ভাল কাপোৰ লব লাগিব ন' আৰু এনে মানে অলপ নৰ্মেল পিন্ধা কে ৰেগুলাৰ সেইটো কাপোৰ মানে এনেই অনলাইন শ্বপিংটো কৰি লও আৰু যাতে মানে উলাই আনো পিন্ধা লাগা যেনকা অলপ কমতে সেনেকা আৰু পূজা সময়ত অলপ দামী লাগে ন' আৰু ফেমিলি লগতে যাওঁ যিহেতু মই চইচ কৰবা ইমান নোৱাৰো মানে বেলেগৰ কৰি দিব পাৰিম কিন্তু মোৰ নিজৰ কাৰণে মই কনফিউজ হৈ যাও মানে এইটো পিন্ধিলে ভাল লাগিব, সেইটোও পিন্ধে ভাল মানে এনেকা ভাবো আৰু মানে কি পিন্ধো আৰ চব ল'ব মন যায় এনেকুৱাকে। সেগ্ৰে সেইটো কাৰণে বাহহতে মানে মাহতৰ- মাহতৰ লগত যাওঁ আৰু তে কয় আৰু এইটো ভাল লাগিব সেটো মানে ডিচাইড কৰিলও আৰু এইটোৱে ভাল বুলি কেনে। এনেকুৱাকে লয় আৰু তেতিয়া আৰু মোকো ভাল লাগি যায় আৰু আৰ যিতিয়া মই যেতিয়া লওঁ ন মই নিজে ভাবি মোক ভাল লাগা নাই মই এনেই লৈ আনিলো সেইকাৰনে মই নিজে কান্দি থাকো আৰু ঘৰত আহি সেইটো কাৰণে।
ঠিকে কৈছা মোৰো তেনেকুৱা হয় বজাৰত গ'লে। যেতিয়া মই এনেকে বজাৰত কেতিয়াবা যদি অকলে যাওঁ ন' তে কাপোৰটো লৈ কেনে এইটো মোক লাগিবনে এইটো মোৰ গাত আহিবনে এইবোৰ ভাব বোতেই যায় লম নলম, লম নলম কৰোঁতেই যায় আৰু চবতকে ডাঙৰ যে বোলে দামটো ঠিকেই কৈছেনে কিন্তু কোনোবা এজন লগত গ'লে সেইটো চিন্তা নাথাকে।
জীভা অ এনেকা লাগে মোক দাম বেছিয়ে কৰি দিলে নেকি? মোৰ বেছিয়ে দামত- দি লৈ আনিলো নিকি? এনেকুৱা মানে ডাউট থাকে আৰু আ।
মই ঠগি গলো নেকি তেনেকুৱা অনুভৱ হয়, কিন্তু লগত- অঁ সেইটোৱে লগত কোনোবা গ'লে কিন্তু এইটো টেনচন নাথাকে।
হয়, মানে সিহঁত মানে এনেকুৱা লাগে মা বেছিভাগতো মা দেউতা হলে মানে অঁ- বেছি ভাল লাগে আৰু সিহঁতে মানে যিমান দামতো হওক মানে সিহঁতে লৈ আনিলে আমি আমাক কোনো সুধিব লগা নাই ন। এইটো বাৰু মাহঁতে জানে আৰু যদি আমি যদি বেছি বেছি দামত যদি লওঁ- মা দেউতাহঁতে সুধে কিমানত আনিছা? আমি যদি কওঁ ইমান দামত। এ মাহঁতে কয় ইমান দামত লৈ আনিছা, সেনেকুৱা টাইপ হয়। ছে ন, সেইটো কাৰণে ফেমিলি লগত যোৱাটো বেছি ভাল আৰু মোৰ কাৰণে মোৰ ভালো লাগে। আৰু- মানে যেতিয়া যা যোৱা আৰু শ্বপিং কৰিবলে এনে কি কি মানে বস্তু এনে কাপোৰ- বোৰে লোৱা নে আৰু কিবা ঘৰ সজোৱা বস্তু বোৰো লোৱা?
মই এনে ব- তোমাৰ বজাৰত গ'লে কাপোৰো লওঁ। ঘৰ সজোৱা দৰকাৰী বস্তুবোৰো লওঁ তেনেকে, আৰু বেছিভাগ বজাৰ- তো মই ফেঞ্চি বজাৰৰ পৰা কৰোঁ, তুমি?
হয় হয় ঠিকে কৰা, ফিন্সি বজাৰৰ পৰাই ময়ো বজাৰ বোৰ কৰো, যেনেকুৱা তুমি মই ক'লো ন দুৰ্গা- পূজা হয় এইবোৰ মানে, সেইবোৰৰ টাইমত মানে বৰ ভাল লাগে তাৰ পৰা ল'লে মানে বহুত কমত- তো পোৱা যায় আৰু, তুমি যেনেকুৱা বিচাৰিবা সেনেকুৱাই পাই আৰু বৰ ভাল লাগে আৰু, আৰু গৈ কেনে অলপ- বিচাৰিব লাগে মানে বহুতে ডাইৰেক্ট নাপায়, অলপ বিচাৰি বিচাৰি ল'ব লাগে তেতিয়াহে মানে বহুত ভাল ভাল- পায় আৰু সেনেকুৱাকে, বৰ ভাল লাগে ভাল লাগে।
ঠিকেই কৈছা তুমি ফেঞ্চি বজাৰটো বহুত ডাঙৰ বজাৰ ন।
হয়, ডাঙৰ বজাৰ আছে অলপ বিচাৰিবা লাগিব, তেতিয়াহে অলপ পাবা ন ভাল চাই এনেকুৱা-
হয় হয়, বিচাৰিব জানিলে পোৱা যায় তাতে বহুত বস্তু পোৱা যায়। কম দামতে, মইতো তোমাৰ দুবছৰ আগত নে- কি এবাৰ গৈছিলোঁ মোৰ মাহীৰ লগত তেতিয়া এনেকে- অঁ আমি মানে সন্ধিয়া সময়ত আহিব ওলাইছোঁ। আৰু ফেঞ্চি বজাৰততো তোমাৰ সন্ধিয়া ছয় সাতটা মানৰ ভিতৰত তোমাৰ গোটেই- যিবোৰ ফুটপাথত দোকানবোৰ থাকে সিহঁতে বন্ধ কৰি কিনে যাব ওলায় ন। যিহেতু কম দামত দি দিয়ে ত আমি আহিব ওলাইছো- সিহঁতে পঞ্চাশ টকা পঞ্চাশ টকা চিঞৰি আছে। মইতো চক হৈ গ'লো যে বোলে পঞ্চাশ টকা মই জীৱনত প্ৰথমবাৰ সেইদিনাখন শুনিছোঁ। নাজানো জানা যে পঞ্চাশ টকা নি কাপোৰ পায়।
হয় হয় ঠিকে কলা তুমি, মানে পঞ্চাশ পঞ্চাশৰ কাপোৰ পোৱা যায় এনেকুৱাকে।
তাৰে আগলৈকে মই কোনোদিনেও শুনাও নাই দেখাও নাই সেইকাৰণে নাজানো। প্ৰথমবাৰ শুনিছো, তাৰ পিছত মই মাহীক কলো মাহী বলাচো- যাই কিনে চাওঁ বোলে, পঞ্চাশ টকাত কি এনেকুৱা কাপোৰ দি আছে? কাপোৰবোৰ নিশ্চয়কে বেয়া হ'ব চাগে? সেইকাৰণে পঞ্চাশ টকাত দি আছে।
হয়, এনেইতো কাপোৰতো ইমান কমতো নহয়, নে তুমি-
উম' হয় হয়, ইমান কমততো কাপোৰ- পোৱা নাযায় ন, আমি পঞ্চাশ টকাত আজিকালিৰ দিনত ক'বলে গ'লে ভাল- কে এটা তুমি এসাঁজ খাবলৈও নোপোৱা।
হয় হয়, আজি কালিতো বৰ মানে বহুতেই মানে তোমাৰ লগত যদি পাঁচশ টকা এটা নাথাকিব তোমাৰ- একো নহয় আজিকালি, আগতেতো ইমান হেৰি নাছিলে আমি যেতিয়া সৰু থাকোঁতে দশ টকা এটা দিলেও- ভাল লাগিছে। আজি এশ টকাও যদি লৈ গিলে ফ্ৰেণ্ডৰ লগত যোৱা, সিহঁত- সিহঁতক কৈ যদি কে কিবা কেফি ত যোৱা, কেফি ত যদি আমি যাও তাত যিহেতু মানে এশ টকাতো বস্তুতটো নাপায়েই, এই যে এটা কফি খালেও ডেৰশ টকা তিনশ টকা লৈ আহি লয়। আজিকালি মানে যেনে কোৱা চিটুৱেচন লগ দিম সেনেকুৱা টাইপ থাকে আৰু মানে তুমি ফ ফাইভ হানডেড ফাউন নাথাকিলে মানে নহয় আৰু এনে কোৱা টাইপ।
সেইটোৱে তুমি ঠিকেই কৈছা মানে তোমাৰ হাতত পাঁচশ টকা এটা লাগিবই
হয় ঠিকেই কলা তুমি। আমাৰ ছোৱালীৰ কাৰণে ল'ৰাৰ কাৰণে তো ক'বও নোৱাৰি মানে ল'ৰাটো মানে পাঁচশ টকা সিহঁতৰ কাৰণে কমেই হয় আৰু আমাৰ ছোৱালী হতৰ কাৰণে মানে পাঁচশ টকাত হৈ যায় আৰু। মানে আমি পাৰিলে বাচ বাচাই লোৱা নাপাৰো মানে আমাৰ ওপৰত হেৰি আৰু সকালে। আৰু তুমি এনে মানে শ্বপিং মানে বজাৰ কৰিব যেতিয়া যোৱা মানে কিহেৰে যোৱা মানে বাইক ৰে যোৱা নে ফ'ৰ হইলাৰে যোৱা কিদি যোৱা?
মই গ'লে এনে বাছে দিয়ে যাওঁ কাৰণ আমাৰ ঘৰত তেনেকুৱা গাড়ী নাইতো ত মই কাৰণে বাছে দিয়ে যাওঁ লগৰবোৰৰ লগত এনে, তুমি কেনেকৈ যোৱা?
হয় ময়ো মানে বাছেৰেয় যাওঁ যে ফেমিলিৰ লগত যেতিয়া গ'লে মানে বা বাছেৰে যাওঁ হা আৰু যে এতিয়া মানে ফেণ্ডবোৰ লগত গেলে মানে মনেনবাইক স্কুটি দিলে যাওঁ আৰু মানে তেতিয়া সোনকালে গৈ কিনে সোনকালে লৈ পাৰি আৰু বস্তুবোৰ সেনেকুৱাকে আৰু মানে বেছিভাগ ভাল মানে কিহত লাগে বাইকত ভাল লাগে নে মানে কাৰত ভাল লাগে কিহত ভাল উবেৰত ভাল লাগে?
চবতকে বেছি তো স্কু-স্কুটি বা বাইকতে ভাল লাগে তোমাৰ তাতে তুমি গ'লা তে তুমি পুৰা ফ্ৰেছ ফ্ৰেছ বতাহ বোৰো পোৱা যায় আৰু লগতে তোমাৰ যদি জাম লাগে তুমি চাইট কাটি গুচিও যাব পাৰা।
হয় ঠিকেই ক'লা তুমি। দিগদাৰ হয় টাইমটো বেছি যা যোৱা যায় আৰু মানে এনে বাইক স্কুটি হ'লে মানে কাটিং কৰি কিনে লৈ যায় আৰু এনেকুৱা ভাল লাগে আৰু টাইমতে আহি যায়
অ সেইটোয়ে আৰু
হয় তুমি লাষ্ট টাইম এনে কি বস্তু লৈছিলা মানে অ অনলাইন ট তুমিটো কলা ন অনলাইন শ্বপিং তুমি কৰা বেছিভাগ, ত অনলাইন শ্বপিঙৰ পৰা লাষ্ট টাইম কি লৈছিলা ক পাৰিবা নো?
লাষ্ট টাইম মই এটা চট কুৰ্তি লৈছিলোঁ, লাষ্ট মই সেইটোৱে লৈছিলোঁ। তাৰমানে মোৰো এয়া জুলাই মাহৰ পৰা ইণ্টাৰ্ণশ্বিপ আহি আছেতো তাৰ কাৰণে সেই লাগে ক তি লাগে টো মই তাৰ কাৰণে মানে শৰ্ট কুুৰ্তি এটা লৈছিলো। তুমি কি লৈছিলা এনে লাষ্ট
হয় মই মই লাষ্ট টাইম মানে মানে বেলতলা বজাৰৰ পৰা লৈছিলো মানে অনলাইন শ্বপিং কৰা নাছিলো আমাৰ কাষত মানে বজাৰ আছে বেলতলা বুলি অ সেই তাতে পৰা লৈছিলো অ দুখন কুৰতি ললো আজিকালি মানে শৰ্ট কুৰ্তি তুমি কৰা ন চৰ্ট কুৰ্তি পিছ ফালে যি ফিঠা মাৰা যে এটা নতুন ইষ্টেপ ওলাইছে ন অ সেইটো এটা লৈছিলো আৰু এটা এ নৰ্মেল কৰ্তি চ্বতে লৈছিলো। মই মানে বেছিভাগ চত বস্তু বেছি ভাল পাওঁ আৰু লংতটো মানে মোক নাখাজে ন। সেইটো কাৰণে মই নলওঁ আৰু শৰ্ট কুৰটি লৈও শৰ্ট কৰ্টি দুখন লৈছিলো আৰু এটা টি চাৰ্ট আৰু
আৰু এটা হাফ পেণ্ট দিছিলো।
অ মানে সেইবোৰ লৈছিলো ভাল লাগিছিলে মানে চাটবোৰ বৰ ভাল লাগিল। আৰু কুৰ্তিও মানে মে টি চাৰ্টটো পিন্ধি চাইছো আৰু অ মানে কুৰ্তি পিন্ধা নাই এনেক কব ফুৰিব গ'লে আৰু পিন্ধিম আৰু বৰ ভাল লাগে এইবোৰ লৈ চাবাচোন বৰ ধুনীয়া
ভাল লাগে দেই! ঠিকে কৈছা তুমি। উম, বাৰু ঠিক আছে দিয়া, ইয়াতে। আজিৰ কাৰণে ইয়াতে সামৰো। নে কি কোৱা? অ' অ'! দিয়া, ঠিক আছে দিয়া, বাই-বাই।